হেল্ল' হেল্ল' এ, এ কি কৰিবা বুইছা অ, শুনিছো শুনিছো অলপ আগ ভালে খোজ কাঢ়ি আছিলোঁ আৰু খোজ কাঢ়ি আহি পেলাই তাৰপিছত অ আছো তোমাৰ কেনেকুৱা?
উম চলি আছে আৰু দেই ঠিকঠাক। ভাল
আহ মাহঁতৰ ভাল? ভাল ভাল ভাল দেউতা আ শুনিছানে
এ আহি পাইছেহি আৰু অকনমান আগতে
অ হয় নেকি? অ। পিছে গৰম কেনেকুৱা পাইছা তোমালোকৰ?
উম গৰম কব নালাগে দেই একদম গৰমে সিজাই পেলাইছে আৰু। তোমাৰ মানে ফেন খনৰ গৈ পাত
সেই এনেখন পিঠিত লগাই লোৱা হে কথাৰ নে কি কোৱা?
সঁচাকে পাকঘৰত কাম কৰোতেও তোমাৰ এতিয়া এনেকুৱা লাগে ফেন এখন যেন লগাই লমগে। আৰু তুমি ফেনখন থাকিলো টেবুল ফেন খন আছে টেবুল ফেনখন তুমি, কানেক্ট কৰি লগোৱা মানে আকৌ তোমাৰ গেছতো নোমাই নহয়।
আহিছে কিমান-কিমান কষ্টকৰ কথা নহয় জানো। ভাবাচোন তুমি?
আমি সে, ' এদিন সোমাওঁতে এইটো গতি আমাৰ মা ', হতেটো সদায় বনাই নহয় ভাবাচোন।
তাকে', মা-হতৰ আৰু কাম খিনি ভাবিবলগীয়া কাম।
সঁচাকে ৰাতিপুৱা শুই উঠা পৰা ৰাতি শুৱা লৈকে ঘুৰিয়ে থাকে।
উম', আমি জানানে মই এতিয়া আগফালে ৰখি আছো। মানে বতৰ ত', যিয়েই নহওঁক লাগিলে এতিয়া তৰা ওলায়ে আছে, কিন্তু মানে বৰষুণ দিয়াৰ কোনো চিট-চাট, নাই -পাই, পাত এটাও লৰা নাই কাইলে কাইলে চাগে, পুৰা ৰ'দ দিব বুজিছা। যি', দেখিছো মানে কঁহৰা পুৰা আছে, ডাৱৰ অকমানহে এটা চাইডে কৰি থৈছে যোৱাকালি আকৌ ৰাতি আমাৰ ইয়াত বৰষুণ দিছিলে আকৌ।
অ-অ। আমাৰ এইফালে বৰষুণৰ তোমাৰ তেনেকে মানে কিন -কিনকে আহিলে কিন্তু ইমান ডাঙৰ বৰষুণ নহয়, অ', আৰু তোমাৰ বত বতাহ মাৰিছিলে, আজিতো বতাহো নাই।
তাকে বতাহ বোলা বস্তুতো মানে -পাত এটাও লৰা নাই, সৰু- পাত এটাও। কেতিয়াবা আকৌ, এনেকে চাই চায়ে ভাল- লাগে আকৌ। তেনেহলে, কিন্তু তুমি ভাবাচোন এ ঠাণ্ডা দিনত যে', কম বতাহ মাৰে নেকি বাহিৰলৈ ওলাব বনোৱাৰি।
অ', ফি -ফিকে, কৰ -পানো বতাহ কেইটাই আহে
এতিয়া গৰম -দিনত পাত এটাও ন'লৰে। মই যে, ঠাণ্ডাৰ দিনত ভাবো দেই ইমান ধুনীয়া ঠাণ্ডাত পেলাই থকা দিন কেইটাতো, কেতিয়াবালে গৰম দিন হৈ যায়গে। বৰ -দিগদাৰ। নহৈনে বাৰু?
মই যে', ঠাণ্ডা দিনকেইটাই ভাল পাওঁ দেই।
মই বহুত ভাল পাওঁ। লাগিলে মই চুৱেটাৰ পিন্ধো আৰু তিনটা জেকেট পিন্ধো। মোৰ কাৰণে ঠাণ্ডা দিনেই বেষ্ট লাগিলে ঠাণ্ডাত পানী হওক কিবা হওক তুমি যিয়ে কৰা লাগিলে ঠাণ্ডা পানীয়ে মই লাগিলে ব্যৱহাৰ একদম মোৰ কাৰণে ঠাণ্ডা দিন তাৰ বহুত ভাল
আৰু তোমাৰ মানে বেছিকে ঘমা মানুহ বোৰৰ কাৰণেতো আৰু জানা এতিয়া মোৰ কাৰণে যে মোৰ যে এনেকুৱা অশান্তি পাওঁ ন ক'ৰবাত যোৱা বুলিলে মোৰ যে একদম গাটো বেয়া কি‌ আহে জানানে
উম
মোৰ যে বজাৰ কৰিবলগীয়া হৈ আছে এইকেইদিনত মোৰ যে ওলাই যাবলৈ মন যোৱা নাই মানে
মোৰো আছে বুজিছা মই তাকে ভাবি আছো কি বজাৰ কৰিম মানে কি হয় এই গৰম দিনত পিন্ধা কাপোৰ নাই ও আৰু মাহঁতেও সিমান গৰমত কেনেকে থাকে অ সেইটো কাৰণে মই ভাবিছো মা হেঁতৰ কাৰণে পাতলা চাদৰ কেইখনমান কিনি আনিম। আৰু মোৰ মানে অকমান পাতলা পাতলা স্পৰ্টিং কিবা তেনেকুৱা পাওঁ যদি নোৱাৰি নহয় গম পাইছা নাই ইমান সহ্য
এ নোৱাৰি দেই তোমাৰ বিৰাট অশান্তি মই যোৱাবাৰে জানানে পাতল পাতল তোমাৰ এই কটন কাপোৰৰ
উম
তোমাৰ এই সৰু টপ কেইটামান চিলুৱাই আনি থৈছো হাত পতা হাত কটা পৰা ৰাতি পিন্ধি শুবলৈ আৰু শ্বৰ্ট নাই নাই দেই কেইটা মান তোমাৰ বিশালৰ পৰা আনি থলো তেনেকে সেই সেইকেইটাকে পিন্ধি পিন্ধি থাকো নহ'লে নোৱাৰো দেই ইমান গৰম
আমাৰ ভণ্টিও একদম মানে মাকে খোৱাই থৈ দিয়ে তুমি হাঁহি মৰিবা আমাৰ খুৰীয়ে মানে লুকুৱাই লুকুৱাই থৈ দিয়ে না হেৰিক অ এইটো কি বুলি কয় উম তাই আকৌ উলিয়াই উলিয়াই জেগাতে পা এইফালে মাকে কয় তই আকৌ পালি গেনে সেইকেইটা বিচাৰি বিচাৰি। মানে গৰম দিনত অ গম আৰু নাইটিটো মানে একদম ক'বই নালাগে দীঘল মানে চুচৰি যাবলৈহে বাকী আৰু মই বোলো তৰে তো একে সৰুৰেই বিশালত কোৱা হেৰি যে সেই সৰু পৰা গৈ পেলাই একদম ডাঙৰ দীঘল হৈ গৈ গৈ পেলাই মানে তেনেকুৱা
উম উম মোৰ আকৌ কি হয় তোমাৰ আগতে সেই দীঘল দী। 'ল আমাৰ মাহঁতে যে পিন্ধে তেনেকুৱা নাইটিবোৰ খুব পিন্ধো তাৰপিছত সেই গতিটো মানে মোৰো আছিলে তাৰপা মোক কি হয় ইমান গালি পাৰে যোৱা বাৰ লৈকে মোক বৌহতে মানে গালি দিয়ে মানে তোমাৰ বৌয়ে মানে লাষ্টত এদিন মাক কৈ খুৰী আপুনি এইেইটা লুকাই থবচোন এক পিন্ধিবলৈ নি দিব মায়ে ক মই লোকো থৌও
ক' পৰা নাই অ মইো জানানানে এই কিছুমান কাপোৰৰ প্ৰতি বহুত ম আছে মোৰ মানে কি হয় এই এ হেৰি এইটোলোকৰ গাউন এটা আছিলে দেই সৰুও মানে বেছি দীঘল গাউদ নহয় সেইটো আকৌ মোক। কিনি দিছিলে মোৰ বৌ এগৰাকীয়ে। অ ব ব কুকা স্পৰ্টিং এটাৰ লগত মানে গ্ৰাউণ্ডটো আছিলে মানে। চোলা এটাৰ লগত ইমান। ধুনীয়া একদম ৰুল ৰুল পৰা। একদম মানে তুমি অকমান মানে টাই কৰিলেও কৰিব পাৰি এনেকে ৰছী কেইটাল মান আছে আছিলে বান্ধি পেলাই চাইদত আৰু মানে ধিলা কৰিলেও কৰিব পাৰি মায়ে পায় বেলেগক দি দিলে নহয়।
দি দিয়ে আৰু আমাক কিছুমান কাপোৰ দুদিন নিপিন্ধা দেখিলে দিয়ে সঁচা পাই কেপাই খং উঠি যায় ন
ইমান কান্দিছো মোৰ একদম দুখ লাগি গৈছেগৈ মানে কি কৰিম কি নকৰিম কৈ পেলায়
আমাৰ মায়ে তেনেকে দুদিন নিপিন্ধা দেখিলে দি দিয়ে তোমাৰ মোৰ বগাৰ এই চল না মানে হে টপ এটা আছিলে দেই অকনমান ডিজাইন থকা তাৰপিছত বায়ে সেইটো গুৱাহাটী তেতিয়া আনিদিছিলে মোক ত তাই মানে আগতে অহাই প্ৰতি মানে গোৱাই মোলে মানে কাপ পোৰে খোপাই খোপাই লৈ আহা মানে কি হয় তাই তেতিয়া ৰাজস্থানত পঢ়ি আছিল ও তাত মানি এনেকুৱা হয় যিবোৰ কাপোৰ আমাৰ ইয়াত ধৰি লোৱা তোমাৰ উ মানে হাজাৰত গৈ থাকে সেইবোৰ কাপোৰ তাত বহুত কম মানে অ তাই মানে এনে কোৱা হয় তাই নিজলৈও কিনে মোৰলৈও কিনে মানে এসোপা এসোপা লৈ আহে আৰু হেই আ আমি এটা যেনেকে বিশাললে গলে বা ধৰি লোৱা সিম মানে মাক কেফিখনলে গ'লে আমি যেনেকে উঠাই আনো এসোপামান তেনেকে মানে সেই তাইও তেনেকে এসোপা মান লৈ আহে তাচত তাই আনি পেলাই দিয়েহি মোৰ সেই টপ টো মানে বিৰাট ভাল লাগে তাৰপা দোপ দিনমান নিপিন্ধিলো মায়ে কি কৰিলে উচ ত ছোৱালীজনীক দি দিলে নহয় তাৰপিছতে মইতো গ বেয়া লাগি যে মই সেত তো ইমান ভাল পাও তাৰাপা মইও নি মানে বহুত দিনৰ বিচৰা নাই তাৰাপা পেহীয়ে এ আপ হেন্দি আছিলে তাপা মেহেন্দদি দিনাখন আমাৰ সংগীত পাতিছিলে ইয়াত তাৰছত আমাপ মানে আমাৰ কাজিন কিজনী মানে প্লেনিং আৰু যে আমি হোৱাই মানে চে তোৱে পিন্ধিম তেনেকুৱা তেনেকুৱা মানে গোটেইকেইজনীয়ে আছে অ বগা বগা মিলাই আমি তেনেকুৱা টপ পিন্ধিম আৰু জিঞ্চ পিন্ধিম মানে গত ঠাণ্ডাও দিন আউ লগতে টেট তেওঁ আমি সৰু ন তাৰপিছতে প্লেনিং কৰিলো কৰি পেলাই ত ঘৰত আহি বিচাৰিছে তাত টপটো নাই নহয়। তাৰপিছতে টপতটো নাই মই মাক সুধিছো মা টপ অ মায় কৈছে টপতটো মই বোলো টপতটো বেয়া লাগে গৈছে তেনেকুৱা দুটা টা এক্সট্ৰা আছে কিন্তু সেই দুটা অকণমান। বেলেগ আৰু তাৰপিছত মাক কৈছোঁ মই বোলো মোৰ সেই মাইনা বাই দিয়া টপটো কি কৰিলা? তাৰপাছত মায়ে কৈছে টপটো দি দি দিলো নহয়। মই বোলো কাক দিলা? বোলে জোন খুৰী ছোৱালীজনীক। বোলো তুমিও মানুহ সেইটো মই পিন্ধো মোৰ ন সেইটো কেলে দিলা বোলো, আজি মই পিন্ধিলো হেতেন তাৰ পৰা হ'ব দে আও দিলো দিলো আও বেলেগ কাপোৰ নাই দিয়া নহয় কিবা এটা পিন্ধি যা ছোৱালীজনীয়ে পিন্ধিবলে কাপোৰ কাপোৰ এটা নাই ইমান চুটি চুটি কাপোৰ বোৰ পিন্ধি ঘূৰি ফুৰে তাৰ পিছত মই বোলো তাই মানে আগতে খুব সৰু সৰু কাপোৰ বোৰ পিন্ধি ঘূৰি ফুৰে। তাৰ পিছতে মায়ে ভাবিছে তাই কাপোৰ নাই আৰু। তাৰপিছতে মাক
এই মা মা আমাৰ মা হত অকণমাণ হেৰি যে উম নাজানে যে ইমান।
নে অ আৰু তোমাৰ বেছি দান দক্ষিণাত বেছি ইন্টাৰেষ্ট আৰু তোমাৰ মাক মানে কি মাক খুৰী গৰাকীও মানে বেলেগৰ ঘৰত কাম কৰি ল'ৰা ছোৱালী কেইটা ডাঙৰ কৰা নিচিনা খুড়া জনো সেই বেলেগৰ ঘৰতে কাম কৰে তাৰপিছতে সেইটো কাৰণে মানে মাৰ বেয়া লাগিছে মই মাক কৈছো দি দিয়া মই এনেও ময়ে দিওঁ দেখোন কিন্তু তুমি সেইটো কেলে দিলা মোক নোসোধাকে।
তাকে আমাৰ মা হতে আকৌ নাভাবে যে আমাক সুধিও দিব লাগে হয় নাই বাৰু অ সেইটো নাভাবে কিন্তু আমি যদি তেনেকুৱা মাহঁতক নোসোধাকে কাম কৰো মা আকৌ বহুত খং উঠি যাব।
এ তেতিয়া আমি সেইটো মাৰ খাবলে যে বাকি থাকিব নে ত সন্দেহ
হয় দিয়া মোৰো মনটো বৰ বেয়া লাগে।
আৰু মোৰ আকৌ এটা বস্তু কি মই আকৌ যেতিয়াই টাউনলে যাওঁ মোৰ নিজলে যদি মই কাপোৰ কিনো মই মানে অনলাইনে হওঁক বা অফলাইনে হওঁক মই মাক নোহোধাকে নোৱাৰো মানে কি মোৰ চইচ বোৰ ইমান মানে মই মাৰ লগত যেতিয়া মায়ে ভাল লাগিছে বুলি কয় মই গম পাওঁ যে এইটো মানে এইটো কনফাৰ্ম
ভাল লাগিব। অ আমাৰ মায়ে আমাৰ মায়ে আকৌ চাওঁ বুলি কয়, তুমি জানেনে মোৰ দেউতাই ইমান ধুনীয়া কাপোৰ মানে হেৰি কৰিব জানে নহয়, বহুত ধুনীয়া ধুনীয়া কাপোৰ আনি দিয়ে মোৰ দেউতাই
অ
বহুত জানে মানে কাপোৰ আনিবলে আগতেই মানে ধৰা এবাৰকে কুৰ্তি এটা আনিছিলে এনেকুৱা এম্ব্ৰইডাৰী কৰা নিছিনা বগা কি ধুনীয়া মানে তুমি দেখিলে গুচি খাই যাবা মানে বেলেগ নাই ইমানুহও ইমান চইচ কৰিব নাজানে মোৰ দেউত ইমান ধুনীয়া চয়েছ কব জানে, মোৰ মানে বহুত ভাল লাগি গৈছিল। তাৰিছ ত হেৰিটো জানানে থৈ দিছিলো থৈ দিওতে নিগনিয়ে কাটি পেলালে নহয়, অ মানে ইমান মনতটো বেয়া লাগি গৈছে ন নিগনিয়ে কাটিব অ বত বেয়া লাগে তাৰ পিছত মই এটা টপ পিন্ধিছো চনেমালে সেইটো মানে বহুত দিনৰ মূৰত মানে আৰু দেই সেইটো কিনিও নিকিনে কিনিও নিকিনেকে কিনি সেই একদম সেই বাটাৰ ফ্লাই নিচিনা একদম মস্ত ফুলি থাকে যে
গম পাইছো অ
লগে লগে মানে খোজ খাই আহে বুজিছা নাই গাত লাগি ধৰা নিচিনা একেবাৰে লাগি নধৰে কিন্তু একদম আৰু লাগি ধৰা নিচিনা হয় মানে তাত মানে সঁচাকেই এনেকে পখিলা চিম্বল এটা আছে এনেকে ধুনীয়াকে মানে উম তাৰ পিছত আগ চাইডে মই মানে ইমান ভাল পাওঁ সেইটো নিক বুনেধি পালে নহ ম হলে আহোতে মানে মই এই হেৰি তেওঁলোকৰ যেতিয়া বেলেগত পঢ়ি আছিলো যে পঢ়ি থাকোতে মানে ঘৰলে যেতি যেতিয়া আহিছিলো তেতিয়া ঘৰলৈ আহোতে মানে তাক থৈ ভুলতে থাকি আহিলে এইটো থাকি কাৰণে কুুৰ্তি পেলালে ন পিছত গৈ পেলাই মোৰ ইমান দুখ লাগিছে আৰু মই কি কম আৰু উপায় নাই।
বৰ বেয়া লাগে দেই তেনেকে।
উম ঠিক আছে দিয়া বুজিছা। তুমি যদি মানে মই মানে অকমান যা ওলাই যাওঁ বুজিছ গৰম লাগিছে ভিতৰতো সোমাই
অ যোৱা যোৱা যোৱা ঠিক আছে উম, উম যাও তাকে ভাতত লাগোগে আৰু লাহেকে দেই উম উম দিয়া হব।